হেল্ল' হয় নমস্কাৰ।
অ হয় হয় নমস্কাৰ নমস্কাৰ। কোৱা ভালে আছা?
অ আছো আছো। আপোনাৰ ভালনে?
আছো ভালে আছো দিয়া। কোৱাচোন বাকী খা খবৰ?
ভাল ভাল, ভাত খালে?
নাই হৈছে খোৱা নাই ৰবা।
অ অ কি কৰি আছে?
আছো এনেই বাবুক অলপ পঢ়ালো, পঢ়াইহি এতিয়া কিতাপ থলে থৈ কিবা কৰিব লগা আ আচ্ছা আৰ্ট কৰিব এতিয়া।
অ অ।
এতিয়া আৰ্ট কৰিব, আৰ্ট কৰি উঠি অলপ দেৰিকে ভাত খাম।
কি বনালে আজি?
মই আজি দালি বনালোঁ, ভাজি বনালোঁ। আৰু কণী বইল কৰিছোঁ।
আচ্ছা, কওকচোন আপোনাৰ ভাল লগা আহ নি জৰ হাতেদি বনোৱা, অলপমান যিটো মানে আমিও খাই ভাল পাওঁ বা অসমীয়া আমাৰ খাদ্যৰ ভিতৰত পৰিব কওঁকচোন অলপমান বহলাই?
খানা মানে, এতিয়াতো ক'ব গ'লে মন দি বনালে চব খানাই ভাল লাগে। আজি মই কি বনাইছোঁ জানা! দালি, দালিত বুট বুটৰ দালি দিছোঁ, মচুৰ, মুগ, ৰহৰ তেনেকৈ দি মানে, হেই কৰিছোঁ। তাত আলু দিছোঁ, বিলাহী দিছোঁ আৰু তোমাৰ পটল আৰু তেনেকে দি ধুনীয়াকৈ বইল কৰি তাত ঘি দিছোঁ। পিয়াজ চিয়াজ, অ'! বইল বনাইছে। অ'! তেজ, জলকীয়া তাত দি পেলাই মই ধুনীয়াকৈ ঘি দি তেনেকৈ বইল কৰিছোঁ। মানে, ইহঁতে ভাল পায়। বইল, বইল দালি বনালে আৰু ভাজি, চাজি তেনেকে কণী বইল বনালে বাবু খায় বহুত ভাল পায়। অ'! বহুত ভাল লাগে বহুত। ভাল লাগে তেনেকুৱা।
বাকী আপোনাৰ প্ৰিয় খাদ্যৰ ভিতৰত, আপুনি কি ভাল পায়?
প্ৰিয় খাদ্য তেনেকুৱা ভালতো ক'ব গ'লে, ভালকে বনালে চবে ভাল লাগে। তথাপিও মানে দালি, কণী বইল বা তেনেকুৱা থাকিবই আৰু সেই তোমাৰ মাছ পিটিকাটো
খুবেই ভাল লাগে। মাছ পিটিকা বহুত ভাল লাগে।
আচ্ছা আৰু কওঁকচোন অলপমান? আমাৰ যদি অসমত বানপানী হয়। আপুনি তাৰে ওপৰত নিৰোধ কেনেকৈ কৰিব। মানে, সেই বানপানীটো কমোৱাৰ কাৰণে বা বছৰে, বছৰে যিটো বান বানপানী হয়। সেইটো বান আমি, কমাবলে আমি কি কি উপায় মানে কৰোঁ। সেইটোৰ বিষয়ে অলপমান কওঁকচোন বহলাই?
কি, কি মানে চোৱা, তোমাৰ বানপানী এতিয়া, আমাৰ গুৱাহাটী এৰিয়াত যে বানপানী হয় হয় তেনেকুৱা তোমাৰ ৰা ৰাস্তা ঘাট, এই জাবৰ চাবৰ তেনেকে মানে, যদি নালাবিলাক দম হৈ থাকে। মানুহ যাব নোৱাৰিলে ত' বানপানী হৈ যায়। অলপ, অলপ গাত ডাউন থাকিলে। এতিয়া, যদি আমি জাবৰবিলাক বা তেনেক চাহ চবজিবিলাক আমি নিজৰ জেগাতে যদি কাটা খান্দি চাহ চবজি থৈ পুতি পেলাওঁ। তাৰপিছত, ঠঙা -চঙা কাগজ চাগজ আনি জ্বলাই দিওঁ। তেনেকুৱা নালাবিলাক তেতিয়া চাফা হৈ থাকিব।
এতিয়া আপুনি ঠিকে, ঠিকেতটো কৈছে। কিন্তু, প্লাষ্টিকটোত জ্বলালে আপোনাৰ পৰিৱেশ প্ৰদূষণ হ'ব। সেই প্লাষ্টিকটো কি কৰা উচিত?
অ'! সেইটো হয়। তুমি যিটো কৈছা সেইটোও হয়। কিন্তু, এতিয়া উপায় নাই মানে, কি কৰা যাব। তুমি কোৱাচোন? মানে, মইতো তেনেকে কৰোঁ, কাগজ চাগজ থাকিলে জ্বলাই দিওঁ। আৰু য'ত, ত'ত তো জাবৰ পেলোৱাটো উচিত নহয়।
উম! উম! উম!
জাবৰ বিলাক।
জাবৰ, জাবৰ বিশেষকৈ আজিকালি নতুন প্ৰজন্মত নতুন, নতুন বহুত গমেই পাইছে। কল- কাৰখানাই আদিৰ পৰা গোটেই খিনি বস্তু কিমান কি আমাৰ আজিকালি ৰিউজ হৈ থাকে। এতিয়া আপুনি ক'লে চাহ, চবজিবোৰ পুতি থব' লাগে। হয়! তাৰ, পৰা নতুন সাৰ ওলাব। সাৰ ওলাই কিছুমান গছ ওলাব। গুটিৰ পৰা, আঁ সূ সূৰ্যৰ পোহৰ আদি কৰি গোটেইখিনি হৈ পেলাই তাৰপৰা ওলালে। কিন্তু, আমাৰ প্লাষ্টিক খিনিয়ে আমি কি কৰিম?
হু! হু! অ'! সেইটো
প্লাষ্টিক, প্লাষ্টিক খিনি, প্লাষ্টিক খিনি, আজিকালি এনেকা ক' মানে, এনেকুৱা সেয়া চিষ্টেম হৈ গৈছে বা এনেকুৱা আজিকালি কাম কৰিব পাৰি। প্লাষ্টিকৰ সহায়ত আমি ৰিউজ কৰি পেলাই ধৰক বটল বনালো।
অ সেইটো হয় বাৰু।
বতলটো হয় আৰু বাকী আপোনাৰ ধৰক আহ কিছুমান ঘৰত আমাৰ লগ লাগতিয়াল যোনবিলাক মানে মগ হওক, বাল্টি হওক আদি আদি আদিবোৰ মানে ৰি ইউজ আৰু যোনবিলাক মানে নতুনকৈ আৰু পুনৰ জন্ম বুলি। কৈ আৰু। দিব পৰা যায় তেনেকুৱা আৰু বাকী বাৰু থৈছো এইখিনি বাকী হয়, হয় ৰছী। বাকী আপোনাৰ কওকচোন? অ আপোনাৰ উৎসৱৰ ভিতৰত কি ভাল লাগে তেনেকুৱা অলপ বহলাই
উৎসৱ এতিয়া চোৱা মানে তোমাৰ কাতি বিহু কাতি বিহুতো ভাল লাগে আৰু তেনেকুৱা তোমাৰ হোলী, হোলীতো ভাল লাগে ৰঙৰ উৎসৱ হয়। ফাকুৱা খেলিব পাৰি বা ল'ৰা- ছোৱালীখিনি ৰং খেলি বহুত ভাল পায়। তেনেকুৱা ধৰণৰ, আহ হলী খেলি ভাল পাওঁ মই। কিন্তু অলপ ভয় লাগে ইচ কিণৰ প্ৰব্লেম হয় বুলি তথাপিও বছৰৰ মূৰত আমি পৰম্পৰা তত আহিব লাগিব
হয় হয় হয়।
এইটোটো কৰিব লাগিব এইটো স্বাভাৱিক।
উম।
আকৌ বচাই ৰাখিব লাগিব আৰু পৰম্পৰাকো বচাই ৰাখিব লাগিব। তেনেকুৱা আৰু ভাল লাগে হলী ভাল লাগে। ভাল পাওঁ, বাকী তুমি কি? উম উম উম।
উম।
তোমাৰ টুকুৰা তুমি, কেনেকা কি কৰি ক'ত যায় কি খাই ভাল পোৱা?
অ আমাৰ অসমীয়াৰ জানে বাপতি শাহোন উৎসৱ বিহু, সেইটো তাত ৰঙালী বিহু মোৰ খুবেই বেছি প্ৰিয়। ৰঙালী আৰু ভোগালী বিহু কাৰণ কিয়?
টো তুমি তোমাৰ প্ৰিয় হ'বই এইটো।
উম উম উম তাতে না নাচ গান আদিবোৰ কৰা হয়।
হ হ।
পিঠা, তাৰ পাছত গাঁৱত গৈ আইতাহঁতৰ
হুম হুম।
আইতাহতৰ পৰা যিটো এটা লাৰু পিঠা বা মৰম খিনি পোৱা যায়।
হুম হুম, তুমি তুমি অ শুনা এইটোতো হ'লে তুমি যে ডান্স কৰা তুমি মানে কেনেকুৱা কে প্ৰথম আৰম্ভণি কৰ পৰা শিকিলে মানে কেনেকৈ ভাবিলে যে মই ডান্সটো কৰিব লাগিব বা কৰিম?
অ ডান্সটো মানে একচেলি সেইটো মানে মোৰ একেবাৰে জন্মগত বুলি ক'লেও ভুল নহয়, মোৰ তেজত থাকা বুলি ক'লেও ভুল নহয়। যিয়ে বেমাৰ নহক কিয় যদি মই ডান্সটো কৰো মোৰ ভাল হৈ যায় বেমাৰ। মানে তেনেকুৱা কথা আৰু একদম সৰু পৰাই আৰু মানে, ভাল লাগে নাচি কিবা এটা অ সাহস পোৱা টাইপ লাগে। নিজক সময় দিয়া যেন লাগে।
হুম হুম।
কাৰণে কিবা ভাবা যেন লাগে বা নিজৰ জীৱন ত কাৰণে কিবা কৰা যেন ফিল হয়।
হুম হুম, এতিয়া চোৱা তুমি ডান্সটো ত কমপ্লিট অ মই কি মানে মই বাৰু ঘৰতে থাকো। অ ল'ৰা ছোৱালীক মই গুৰুত্ব দিওঁ যিহেতু মই হাউচৱাইফ হয়। সিহঁতক গুৰুত্ব দি ইহঁতৰ ভৱিষ্যত ভাল হোৱা মানে আমাৰ ভাল হোৱা বা মোৰ ভাল হোৱা তেনেকুৱা আৰু মাক হিচাপে যিখিনি দায়িত্ব ল'ব লাগে সেই দায়িত্ব খিনি মই লওঁ। যিখিনি মানে স্কুল অনা নিয়া খোৱা লোৱা খাদ্য গুৰুত্ব দিব লাগে তেনেকুৱা আৰু
উম উম উম সেইটো হয়ে বাৰু কিন্তু হা হাউচৱাইফৰো উম
হাউচ ৱাইফৰ সপোন মানে কি ক'ম আৰু এতিয়া চোৱা নিজে নিজে ইনকাম কৰিলে বেলেগ বেলেগ সপোন থাকে তেতিয়া আ মোৰ সপোন হয় তোমাৰ ল'ৰা-ছোৱালী যদি ভৱিষ্যত ভাল মানুহ হয় মানুহ বুলি ক'লে ভাল মানুহ যদি হয় পঢ়ি শুনি ভাল কাম কৰে বা নিজকে বহুত চাৰিটাৰ আগত অলপ দুআষাৰ ক'ব পাৰে সেইটোৱে ভাল বুলি ক'ব লাগিব চাৰিটাই কয় যে হয় এই মানুহজনে ল'ৰা- ছোৱালী দুটাক ভাল কৰিছে সেইটোৱে ভাল আৰু মোৰ সেয়াই সপোন আৰু
ভালে ভালে
বাকী তুমি কোৱা তোমাৰতো কোৱা তুমি ভৱিষ্যত কি কৰিবা?
উম কিন্তু বহুত অ শুনিছে অ মই কৈ আছো যে আপোনাৰ সপোনতো বহুতে বেছি কৰি গৈ আছো চাওক কি হয় বাকী আপোনাৰ ইয়াতে কওঁ আহ আমাৰ আহ অসমৰ যিটো এটা বৃহত্তম নদী মালদ্বীপ হয় হেল্ল' হয় মাজুলী আপুনি তাৰে এনে টো গমেই পাই মাজুলী ইমান খিনি মানে বানপানী হয় অ অ তাৰ পাছত আপোনাৰ তাৰে মানুহ বিলাক কম কষ্ট হয় নেকি হয় নে নহয়? তাতে দলং ভাঙি যায় ঘৰ ভাঙি যায় এ তাৰ কাৰণে আপুনি আমাৰ হম হম সেই মানুহ বিলাকৰ কাৰণে আমাৰ অসম চৰকাৰে কি সুবিধা বা কি সেয়া লোৱাটো মানে কি বিচাৰে মানে আপুনি?
এতিয়া চোৱা মানে সিহঁতক সুবিধা দিয়াতো সেইটো উচিত হয় বাত তেনেকুৱা খাদ্য খানা কাপোৰ কানি দিয়াটো উচিত হয় কিন্তু মোৰ হিচাপত মানে ৰাস্তা ঘাট ঘাত যদি সিহঁতে ভাল কৰি দিয়ে বা তেনেকুৱা পানী চানী য'ত হয় বানপানী হয় সেইবিলাক যদি অলপ সুৰক্ষিত কৰি দিয়ে তেতিয়া বেছি সুবিধাজনক হয়
হয় হয় হয় হয়
দিব‌ই লাগিব কিন্তু তথাপিও ৰাস্তা ঘাট বিলাক ভাল হ'লে মানে বাট যেনে যেনে ডাউন যিবিলাকত ঘৰ বনায় সেইবিলাকত যদি অকণমান ওখ কৰি দিয়ে তেতিয়া বেছি সুবিধাজনক হয়। এতিয়া বছৰ বছৰ পানী হ'ব বছৰ বছৰ ভাঙিব কিন্তু তাত দিগদাৰ হৈ যায় ল'ৰা ছোৱালী খিনি বা নিজে ইমান কষ্ট কৰি ঘৰ বনায় ঘৰবিলাক ভাঙি যায় তেনেকুৱা যদি ৰাস্তা ঘাট বা ডাউন জেগাবিলাকত মাটি দি তেনেকৈ ওখ কৰি দিয়ে তেতিয়া বেছি সুৰক্ষিত হয় আৰু সেয়াই আৰু মোৰ পৰা এইখিনিয়ে ক'ম মই
ভালে ভালে বাকী আপুনিতো গুৱাহাটীত থাকে
অহ, হয়- হয়
অহ, গুৱাহাটীত থাকে আপুনি এ আমাৰ যি এইটো এটা ৰাস্তা ঘাটেই হওক বা গুৱাহাটীৰ সুবিধা সা -সুবিধা হওক আপোনাৰ এ মানে যিটো এটা সদায় ওলাই যোৱা বা সদায় আহা যোৱা কৰা ৰাস্তা ঘাট আপুনি সেই গুৱাহাটীত মানে ধৰক কেনেকুৱা মানে প্ৰব্লেম বা কেনেকুৱা ধৰণৰ অসুবিধা বা সুবিধাৰ সন্মুখীন হৈছে এনে দুই আশাৰ অলপ উম
এনে বিশেষ আগত আগতকে উন্নত হৈছে গুৱাহাটী বহুত উন্নত হৈছে। আৰু বিশেষকে মানে আমাৰ ডাঙৰীয়াজনে বেছি আগবঢ়াই নিছে গুৱাহাটী তে ৰাস্তা- ঘাট মামা তেনেকুৱা আৰু ক'ব গ'লেতো বিশেষ প্ৰব্লেম পোৱা নাই এতিয়ালৈকে আগতে আছিলে ৰাস্তা -ঘাটে অকমান বদমাছ ল'ৰাবিলাক আহি তেনেকুৱা অকমান সেই কৰে আৰু মানে
হয়, এতিয়া লাইট -চাইটছৰ কাৰণে আপোনাৰ ভাল
অহ, এতিয়া সেইটো -সেইটোৰ কাৰণে ভাল হৈছে আৰু সিমান বিশেষ টেনচন নাই ৰাস্তা- ঘাট ভাল গাড়ী -মটৰ ভাল উবেৰ -অলাও বা তোমাৰ তেনেকুৱা ৰেপ অ পি দি এইবিলাক হোৱাৰ কাৰণে সুবিধা হৈছে অহ অহ, ব্ৰিজ বিলাক হোৱাৰ কাৰণেও ভাল হৈছে আৰু
উম - উম আচ্ছা বাকী সুবিধাটো কলে আপোনাৰ সুবিধাটো অলপমান দুইআষাৰ কলেই হৈ যাব
অসুবিধা মানে এতিয়াতো চোৱা আগত যেনেকুৱা মানে চাহ - চবজিৰ বা তেনেকুৱা ৰেচনৰ দাম কমত কিনিব পাৰিছিলো এতিয়া এতিয়াতো বহুত মানে দাম বেছি হৈ গৈছে অলপ দিগদাৰ হয় আৰু চলিবৰ কাৰণে এতিয়াতো আৰু উপায় নাই তেনেকা আৰু মানে অলপ সীমিত হ'লে ভাল লাগে
উম -উম -উম -উম ঠিকে আছে বাৰু হ'ব বাৰু এতিয়ালৈ ৰাখি ৰাখিছোঁ আৰু আজিলে আৰু পাতিম বাৰু পিছত কথা হম- হম ঠিক আছে হয়- হয়
ধন্যবাদ হা